তুমি কি কৰি আছা?
এয়া ছোৱালীক ভাত দি আছো ভাত খাব বুলি কৈ আছে।
কৰি আহিছে।
হুম।
ঘূৰি আহিছে।
ক'ল।
এয়া আমাৰ এই অঁ',।
অ', আলহী আহি আছে।
আলহী আহি আছে।
কেইজন আহিব?
দুজন আহিব।
উম, সিহঁতৰ কাৰণে ৰন্ধা-বঢ়া কৰি আছে আৰু।
অঁহ।
মই এই মাত্ৰ আহিলোঁ কদুমণিৰ পৰা।
উমঁ, তোমাৰ কাম হ'ল?
কাম হৈছে সিহঁতৰ আগত দিলো, মানুহে কৈ আছে কিয় আগত কিয়, মই কৈছো মই বেলেগ জেগাত যাম। মই ঘুচি যাম এতিয়াই।
অ' ছোৱালী ক'ত আছে?
এই গৰাতে লৈ গৈছিলো, আকৌ লৈ আহিলো। সেইতিয়া গৈ আছে ভাত খাব।
অ', কি বনাইছা?
মই ৰাতিপুৱা দালি বনাইছিলোঁ। ডালি, কণী। আকৌ আলু ভাজি।
তুমি কি বনাইছা?
অঁহ', গৰু ভুজ বনাই আছো।
অঁ। সেইটোৱে। সিহঁতে অকমান বাত চাত খাই ৰেষ্ট লৈ আকৌ তিনটা বজাৰ আগত যাব লাগিব বোৱাৰাৰীক লৈ ডক্টৰৰ ওচৰত।
অ' এতিয়া যোৱা নাই?
পিছবেলা যাব লাগিব। এতিয়াতো আগবলে এটা জেগাৰ পৰা আহিলো, ভাল লগা নাই মাত তাটো ঘূৰাই আছে। তে কি কৰিম যাব লাগে মানহ কৰিব নোৱাৰো।
অ' বোৱাৰী চাবলৈ যাব লাগিছিল। আৰু এটা বোৱাৰীয়ে ফোন মাৰিছে। যে, ই বাহৰল যে কয়।
ভাদলপ বোৱাৰী।
কথানো খুৰী মই আহি আছো, কৈ আহা।
এতিয়া তো মানাও কৰিব নোৱাৰিবা।
উম।
এইটোৱেটো।
কিবা কথা পাতিলে খালি দেহ।
বেলেগ একো কোৱা নাই মানুহ আছে নহয়, খালি গৈছো দিছো মই গৈছো মোৰ ইমাৰ্জেঞ্চি আছে মই গুচি যাওঁ, মানুহ আছে সিহঁতে মাত্ৰ যাই আছে। কামখিনি হৈ আছে, সিহঁতৰ আৰু
অ
ল'ৰা চোৱলি আহা নাই স্কুল পৰা?
তে লৰা আহিছে, লৰা খং কৰিছে।
কিয়?
এ আহ ত বৰপ প ল'ৰা এটা আহিলে, আহি পেলাই ইয়াত ঘৰত কাজিয়া লাগিছে, সিহঁতে ইয়াতে আহি ভাত খালে। চবজি পাতি একো নাই খং কৰিছে যে মই বনাই আছো তই পাছত কত খাবি?
মানে খোৱা বস্তু পোৱা নাই স্কুলৰ পৰা আহি। কোনটো ল'ৰা ডাঙৰটো নে সৰুটো?
সৰুটো, ডাঙৰটো নহয়। ডাঙৰটো বুজি পাই সৰুটো বুজি নাপায়। এইবিলাক নহ বুজি নাপায় সি অলপ খাবলৈ হলি হল।
কিবা এটা বনাই দিয়া জল্দি কৰি, স্কুলৰ পৰা আহিছে ন' বুক লাগিছে।
অলপ আছে সেইখিনি দেখি খং উঠিছে
বেছি লাগে
এটো এটো
চোৱা কি কৰে
কি কৰিম ছোৱালী টোৱে এতিয়া অহা নাই আজান দি লে।
অ' কোনে আনিব চোৱালি গৈ?
ছোৱালী আহিব টমটম দি আহিব। ছোৱালী আহিলে। মাতি আছে। অকলে আহিব পাৰে। স্কুলৰ সন্মুখৰ পৰা টমটম আহে, বেলেগ লৰা ছোৱালী লৈ আহে
ঠিকে আছে এতিয়াতো আৰু চিন্তা নাই মই বৰুণ পৰিছিলে
নাই বৰণ প নাই ৰ'দ আছে এইফালে
মই গৈছো সিহঁতৰ ঘৰৰ সন্মুখত পাইছো সেই মানে এ সিহঁতৰ উ বিয় মানুহতটো নেকি মাকী সেইটোৰ গৰ ওচৰ পাইছো বৰ কুণ আহি গ'ল
ইমান জোৰে বৰষু সিহঁতৰ ঘৰত বিজি গৈ গ'ল এনেকৈ বৰষু নথ আমাৰ এইখিনিতো বৰষুণ নাই অ সেই কিম বাৰখোন
কাপোৰ চাপোৰ মেলি দিলো
ানে মই থিয় হৈ আছো আহিব পৰা নাই তিছত এনে গাড়ীত উঠি আহি গৈছো পিছত এইখিনিতে আহিছাও শান্তিজক বজাৰৰ আগৰ পৰাই এই নতুন পুৰণ প্ৰজন কি কয় থানাৰ সন্মুখৰ পৰা বৰষুণ নাই
উম জয় ক'ত গ'ল
সেই কামত গৈছে ৰাতিপুৱা উঠি তুমি এতিয়া ত আলহী আহিছে তুমি যাব নোৱাৰিবা তুম যাব নোৱাৰিবা
ক'ত যাম
বোৱাৰী চাবলৈ
উম উ এ সিহঁতৰ ঘৰৰ পৰা আলহী আহিছে অ মই গ'লে কি এনেই যাব পাৰিম কিবা কিবা এটাতো লৈ যাব লাগিব
ৰিটউ
অ মে আকৌ আৰু এটা বোৱাৰী আহি আছে সেইটো বোৱাৰীয়ে কব যে মোক এৰি থৈ গুচি গ'ল ঘুৰিহঁতক গলো ঘৰিহঁত তে গৰ পৰাৰা গুচি গ'ল
খাৰিদে কৈছিলে বলা ঘৰত যাওঁ দুপৰীয়া যাবাগৈ নালাগে যাবৈ পইচা নাই
উ
লোৱাটো যোৱাৰ আহোতে ঘৰ পৰা আহোতেই পইচা আমাৰ পইচা দিয়া পিছত আকৌ কিবা লৈ যাব লাগিব এতিয়া মোৰ হাততো পইচা নাই মই আহি গৈছো
ঠিক আছে সৰু মানুহ বুজি নাপায়
এতিয়াৰ নিদিলেও লাজ লাগে মানুহৰ সন্মখত কৈ মাহি দিয়া
কি কৰিবা তেতিয়া
ইয়াতে লৈ অহা নাই আহিলে দিগদাৰ কৰিলোহেঁতেন
ছোৱালীটো খাই আছে ভাত খাই আছে ছোৱালী
দিছোঁ ভোক লাগি আছে ন তুমি খাইছিলিলা
খাইছিলো শুকান মাছৰ বনাইছিলোঁ
বিনিকি কৰেৰে
মনেই মছজিদত গৈছে
আজ্মিন আজীৱন কৰিছিলে
নাইছুনা কল কৰা নাই এতিয়া কাল ত কলটো কৰা নাই
খালি এয়া গুৰুতত আহিছে মানুহ লগত তেনেকৈ কল কৰিব
তোমাৰ জাতটো কি আছে তোমাৰ জাতটো
সি কাপোৰ কানি ধুইছে ৰন্ধা বঢ়া কৰি আছে নেকি তাৰ বৰফ মোবাইল নাই
এইটোৱতো সটো প্ৰব্লেল
গিৰিয়াকে লৈ গৈছে নহলে তু সি কথা পাতি আগ পাৰিলেতেন
উ তাৰ গিৰিয়েক টো বদমাছ নেকি
বদমাচি
অ সেইদিনা একদম কি কি খাই পেলাই আমাৰ লৰাৰ জোতাৰ মুখত এক থু চু পেলাই একদম লেতেৰা কৰিলাই দিছে
উমদৰে আমখাই কছিলিলে
উম বোৱাৰী সুধিলো আকৌ নাই নাই খোৱা নাই তামোল খাই এনেকৈ কৰি থাকে নেকি
কি কব এ এদিনো নকৰে সেইদিনাই কৰিলে
লাজ লাগিলে
পিছত কাজিয়া কৰিছিলে
কাজিয়া কৰিলে কি হ'ব।
সি ঘৰত নবহে সদায় কাম কৰি থাকে।
ল'ৰাটো যি বদমাছ।
উম। আজিতো আজি কামত যোৱা নাই ক'ত ক'ত ফুৰি আছে।
অহ। বন্ধুৰ লগত।
সদায় সদায় কাম কৰিব পইচা মানুহে খুজিলে ক'ব নাই, এটকাও।
হে হে
নিজৰ পইচা নাই নাই খেলে ক'ব।
সেইটোৱেত
সেইটোৱেত নাইকিয়া হৈ যাব বেছি নাই নাই কৰিলে নাইকিয়া হৈ যাব।
গোটেই দিনটো কাম কৰে আজি বাগল লাগিছে।
উম। সদায় কাম কৰি থাকে, কৌত মিচিং পইচ দে উঠাই
উম তোমাৰ এতিয়া হাহৰি কি কৰি আছে?
ৰন্ধা পঢ়া কধি আছে।
কিয় বোৱাৰী নকৰে?
বোৱাৰী একো নকৰে মোক তুলি খুৱাব লাগে।
অ অ। সাবুদানা দিয়া সাবুদানা খাই থাকক।
উম মুখ তুলি ভাত খোৱাই থাকে
সাবুধানে খুৱাই দিয়া
হ'ব তেনে হলে সা
অ ঠিক আছে ৰাখি দিয়া বে কাই কাই নাই নম নাই